হেল্ল'!
উম কোৱা।
কি কৰিছা?
আছো এনেই।
অ ভাত মই এনেই এনে, ভাত পানী খালা?
উম এমাত্ৰ খাই উঠিছো।
অ অ
তুমি?
নাই নাই নাই খোৱা এতিয় শুই উঠিছো। হয় নেকি? তাকে অকমান মানে ফুৰিব যোৱা কথা পাতিব লগা আছিলে আকৌ।
অঁ কোৱা।
কবালে যাবা নি? মানে কলে যোৱা তাকে মানে আলোচনা কৰিবলৈ তোমাক ফোন মাৰিছিলো।
কত যোৱাৰ ভাল হ'ব ৰবা মই চাই লওঁ ক'ত
তুমি এনেই কোৱা চোন ক'ত গলে ভাল হ'ব?
এনেইতো চাব লগগীয়া বহুত জেগা আছে ক'ত বা যোৱা হয়।
অ অসমতো আছে অসমৰ বাহিৰৰো আছে এতিয়া ক'ত গ'লে ভাল হ'ব?
সেই চিলাতপ চাইডে যাবলৈ পাৰিটো ন বহুত ঠাণ্ডা এইফালে আমাৰ ইয়াতো ইমান গৰম জানাই আৰু।
অ অ টাৱাং ন।
উম টাৱং চিলাতৰ ইফালে আছে নহয় ঠাণ্ডা।
তেনেহলে এতিয়া গ্ৰুপ কে ভাল হব। ন কে গলে ভাল হ'ব ন এনে চিন্তা কৰি লাভ নাই।
উম লাভ নাই, অলপ মানে বহুত গলে ভাল লাগিব তোমাৰ লগৰ লবা, মোৰ লগৰ লৈ যাও।
তাকে অলপ গোটেই খেলোৱাৰ কথা ঘৰত আলোচনা কৰি লব লাগিব।
উম উম সেইটোৱে।
ল'ম
হে?
আন চাইডে আন চাইডে বেয়া নহয় সেইটো চাইডো ঠাণ্ডাই পৰিছে এতিয়া ভাল লাগিলে হলে
উম, উম।
নহলে অৰুণাচল, নামচাই চাইদেও ঠিকে আছিলে ৰিজৰ্টবিলাকত যাবলে।
উম উম উম। উ আৰু যে কি বুলি কয় এই হেৰিবিলাক আছে নহয় তাত মানে কি বুলি কৈ ৰবা পাহৰিলো নহয়। কি আছিল, অৰুণাচল ফালে আছেতো চাব লগীয়া জেগা
উম অৰুণাচলত বহুত আছে অ, অৰুণাচলত আছে শ্বিলং যাব পাৰি, শ্বিলঙত
উম উম উম উম উম। এবাৰ আগতে গৈ আহো ৰবা ইফালে তাৰ পিছত অৰুণাচল চাইড চাইৰ পৰা তাৰ পিছত এবাৰ পিছত যাব পৰা যাব শ্বিলং চাইড নে?
ভাল হয় তাক কে মানে, কলে গলে ভাল তাকে কলে গলে ভাল হৈ থাকে গোটেইখিনি পা পাতি লু বুলি
উম উম সেইটোতো পাতিব লাগিব ডিচকাচ কৰিব লাগিব। তেতিয়া হব।
তাকে আলোচনা এটা কৰি লব লাগিব, চবৰ লগতে।
উম উম উম।
ব
পি আকৌ গাড়ী
উম, গাড়ীত যায় ন এতিয়া বাইকত যায় আকৌ সেইবিলাক জেগা গলে বাইকত যাই ভাল লাগে ত।
হু হু?
বাইকত যায় ভাল লাগে সেইবিলাক জেগাত এতিয়া কোনে কিহত যায় চবলৈ পাতিব লাগিব। কথাটো যদি গাড়ীত যাম বুলি কৈ চবে গাড়ীতে যাব লাগিব, বাইকত যাম বুলি ক'লে বাইকত যাব লাগিব।
উম উম কিন্তু সেনেকুৱা জেগাত মানে ইমান ডাঙৰ গাড়ী যাবটো নোৱাৰেঁ।
অ অ অ ম গাড়ীত যাব নোৱাৰি অ বাইক মানে জানে
উম। উম কিন্তু চবৰে মানে থাকিবও লাগিব ন ত তোমাৰ
অ এ ৰেন্টত লব পাৰি বাৰু ছোৱালী আৰু আছে ন বাকী খিনি কলৈ গৈছিল
উম উম হা
ছোৱালী বিলাকেতো বাইক চলাব জানিলে ভালে নিজৰ নিজৰ থাকে ইয়াত নেজানে নহয়
মই মইতো নাজানো মই বাইক চলাবও নাজানো মই স্কুটি চলাবও নাজানো
লেল তহতে ম
হু
ত ল আল বা ওলাই ল মোৰ লগতে কৈছো নহ'লে হেৰিয়ত পাৰি ট্ৰেইনতে লাডাখ যাব পাৰিম হেৰিয়ালকে এয়াৰপৰ্টত তোমাৰ দেলহি লৈকে ট্ৰেনত উঠি দিলা একে তাৱাংৰ সমানে অ খৰচা হ'ব ইয়াৰপৰা দেল্লীকে তুমি ট্ৰেইনত উঠিলা তাৰ পিছত ইডোখৰ বাছ পাবা চেভেন হানড্ৰেদ চেভেন হানড্ৰেদ লয়
এ তুমি ইমান দূৰ হেৰি যোৱা হলে নে ইয়াৰ পৰা গাড়ীত গ'লেই হ'ল অনৰুণাচল ইফালে তোৰ বাছ জাই ভেনু ভেনো যায় তো ইফালে ন কাৰ ছাৰ যাব পাৰি কাৰতো
উ কিন্তু গাড়ীত গলে অৰুণাচল চাইতে বেছি হৈ যায় মানে বৰফ
উম আৰু ইফালৰ পৰা পৰা গৰা চৰা আহি যায় হেৰি পাথৰ চাথৰ খ হি যায় ন
অ সেই পাথৰ চাথৰ পৰি যায় সেইবিলাক ৰিক্স হৈ যায় বহুত
সেইটো হয় দেই
অ এতিয়া ত খালি বাইকত গ'লে আমি যদি মায় দিয়া হৈ পিনে যাওঁ সেইফালে পাৰ হ'ব দিয়ে কিন্তু আমি চাইড মাৰি ল'ব লাগিব মানে এগ্ৰীমেন্ট কৰি ল'ব লাগিব
উম আকৌ হেৰি লাগে নহয় এতিয়া পাচ লাগিব পাচ পাচ পাচ এখন এখন লাগিব এতিয়া এতিয়া তাত গলে উম উম আগতে আগতে বাৰু উম উম
তাকে
এনেই ক'ত ক'ত গৈছা তুমি?
মই গৈছো দেই তোমাৰ দ গৈছো তাৰপিছত আকাৰ গৈছো কাইমৈ গৈছো তাৰ পিছত দেওমালি গৈছো শুকান দুই লংডিং দাম্বুক
কি কৈছিলা কান কি
শুকান জুৰি এইটো তোমাৰ হেৰি নাম চাই দে আছে নামচাই চাইদে আছে তাৰপিছত তোমাৰ ডাম্বোক গৈছো
উম
উম এই গৰমবন্ধত যাৱয়েই আমি প্ৰায়ভাগ এতিয়া নে জুলাই একৈশ তাৰিখ মানে আমি ছেভেন কে এম যাম মানে তাত ফেষ্টিভেল আছে
আমাৰতো যোৱাটো জো লাই মানতে হ'ব ন তো বন্ধ হ'ব তেতিয়া
কিমান মাহ কোনটো ডেটত যায় ডেটটো ফিক্স কৰিব লাগিব বাজেট
অ আমি ফি উম উম উম উম চব মিলাব লাগিব তোমালোকেতো ল'ৰা মানুহ তোমালোকে যাবই পাৰিবা তো ছোৱালী মানুহ লগৰ খিনিক মই সুধিব লাগিব কোন ক'ত যায়
অ তোমালোকে বাৰু ঠিকে আছিলা খালি এতিয়া বাইষা বতৰতো মজ জা একদম ডাৱৰ খিনি মজা হৈ থাকে কুঁৱলী
উম উম উম
তুমজাঙলৈ বেছি টকা খৰচা নহয় অকল তোমাৰ ধৰি লোৱা পাৰ পাৰ্চন থ্ৰী থাউজেণ্ড কে খৰচা হ'ব টাৱাংতকে কমকে হ'ব টাৱাং গলে মানে তোমাৰ পাৰ পাৰ্চন চেভেন থাউজেণ্ড মানকে লাগি যাব খোৱা থাকা মেলা
উম আৰু ধৰি লও তুমি জেগা চেগা চাব হলে গ'লে তুমিতো ভাড়া ৰুম এটাতো ল'ব লাগিবয়ে তুমিতো ঘূৰিয়ে ফুৰিব নোৱাৰা নহয়
উম চেলা পাচ ছ বজাৰ পৰা তাৰপিছত জাং ৱাটাৰ এটা সুল বুলি আছে এটা সেইটো খাব বহুত ডাঙৰ মজা লাগিব মাতি মেলি আলোচনা কৰি মেলি জনাবা কি হয় নহয়
অ
তাৰ পাছত বাকীখিনি যায় নাযায় তালে যাম বুলি কয় না বেলেগলে যাম বুলি কয়
তুমিহে কৈছ ন এখিনি তা যোৱাবা‌ৰ কোন কোন যায় তুমি মিলাই ল'বতো লাগিব
গ্ৰুপ এটা বনাই দিবা বুজিছা নাই গ্ৰুপটো বনাই দিলে বেছি সুবিধা হব মানে আৰু গোটেইখিনিৰ লগতে ম তেতিয়া মেছেজ দি দিলে হৈ গ'ল
উম উম সেট- টো কৰিব লাগিব
অ গ্ৰুপ এটা বনাই দিবা তাৰ পাছত তোমাৰ গোটেইখিনিকে সুধি লবা কোন কলৈ যায় কিহত গলে ভাল হ'ব
উম খিয়তেতো আমাট- কৈ ভাল জানিব নহয় জেগা ভালাক কৰ'বাত যোৱা আছে বা সিহঁতৰ ক'ৰবাত বেলেগ ক'ত যাব মনো যাব পাৰে
মোৰ লগৰ খিনিতো তাকে টাৱাং আনিনি নহ'লে হেৰিয়লে যাম মই কছিলে জুক ভেলি
অ
জুক বেলি নাই জুকৰ বেলি যাবলৈ মজা হল হল এতিয়া বাৰিষা বতৰ কিন্তু বোকা হয় আকৌ তাত ট্ৰেকিং কৰিব লাগে যে চাৰি কিলোমিটাৰমান সেইটো কাৰণে অকমান প্ৰব্লেম হয় ছোৱালী বিলাকৰ কাৰণে প্ৰব্লেম হ'ব আমাৰ খিনিবা কথা নাই
উম উম
কি হয় এতিয়া গোটেইখিনি কথাটো পাতি ধুনীয়াকে আলোচনা কৰি মেলি ওলাব লাগিব চবে
উম উম উম উম উম উম সেইটো হয়। অ।
মই বলোম বাহিৰত ভাত নাখায়ে। বাহিৰত মেগী চেগীয়ে খাই চোন। ঠিক আছে ভাত খাব মনে নেযায় নোসোমায় ভাত। নে হ।
উহ্।
সেইকাৰণে কি হয় গোটেইখিনিয়িে ভালকে আলোচনা কৰি লব লাগিব। মিলাই লব লাগিব টাইম দিন।
উম উম হম্।
পুৱা তিনটামান বজাতে ওলাব লাগিব।
উম উম তেতিয়া আমি দিনত ধুনীয়াকে পামগৈ ন।
আমাৰ ইয়াৰ পৰা চেভেন টুৱেন্টি ফাইভ কিলোমিটাৰ তোমাৰ ভাগ। তাপা ওচৰ হব চাগে।
উম্ এই মানে ৰাতিপুৱা ধৰা তুমি তুমি যদি তুমি পোৱা তেনেহলে আমাৰ মানে মামাহঁত যায় ন তু তাত। থাকে যে তোক সিহঁতে ৰা। ৰাতিপুৱা ছ চাৰে ছটামান বজাত ওলাই তাত চাৰে তিনিটামান বজাত পঞ্চী যায় বাইকতে যায়।
তোমালোকৰ চাইডৰ পৰা ওচৰ হৈছে।
উম্।
আকৌ আমাৰ বা তোমাৰ লগৰ তালে যাবলে এদিন লাগিল। হেল্ল। এদিন মানে দিনটো আৰু।
উম আমাৰ ইফালৰ পৰা মানে বালিপাৰ চাইদৰ। পৰা যাবলে ভাল হয় ন। ইফালেদি আছে। ভিতৰ ৰাস্তাই দি যায়।
উ তাকে তুমি পাতি লবা চবৰ লগত তাৰপৰা মোক জনাবা।
এ উম হ'ব। এ উম উম হ'ব দিয়া।